শুনিছো, এয়া ইনে আছো কি কৰিবা।
খবৰ খাতি ভালনে সেইফালে। খবৰ খাতি ভাল নে ঘৰত।
এ ভালে-ভালে তোমালোকৰ ভাল নহয়।
উম-উম।
বাকী দেখা নাই মানুহটো ক'ত আছা বা।
মই ঘৰৰ বাদ দি আৰু এটা বাসচ বাঁহ এটাযে আছে চৰাই বাহ এটা সেইটোত আছোঁ।
অ' তাত আছ' নি। মই বুলো অদৃশ্য হ'লা বা মানুহটো। মানুহটো অদৃশ্য হৈ গ'লে বহুত ঘপককে।
উম্।
ঘবককে মানুহটো অদৃশ্য হৈ গ'লা।
তাকে। এই দেখিবলৈও বহুত টান গম পাইছা নাই বহুত দুৰ্লভ।
বহুত অমূল্য সম্পদ নি।
এ ন'কবাই তুমি। অনবীকৰণ যোগ্য সম্পদ এবাৰ দেখিলে আৰু নেদেখা আৰু।
হ'ল নাই তোমাৰ এইবোৰ বস্তু বাহিনী সামৰি।
বস্তু বাহানি ভাবি আছো সামৰিম-সামৰিম বুলি, অথনি ভাবিলো গধুলি সাতটা বজাত সামৰিম। এতিয়া ভাবিছো দচটা মান বজাত সামৰিলেও হ'ব। অকমান এতিয়া ভাবিছো দচটামান বজাত সামৰিলেও হ'ব, আ।
সেইবোৰ নকৰিবা কাইলৈ লৈকে সামৰি নহ'ব।
তাকে, দৰকাৰ হ'লে কাইলে নাযাওঁ।
অহ, টিকেট
তুমি দি দিবা টিকেটৰ পইচাটো, নাযাওঁ তেতিয়া। হ'ব নে কি নো।
হ'ব।
তাকে, নাযাওঁ বুলিয়ে ভাবিছো। এই মোৰ যাবলৈ মন যোৱা নাই অকমানো যাবলৈ মন যোৱা নাই। আৰু আজিৰ দিনটো মোৰ কাৰণে ইমানেই তীব্ৰ বেগত যোৱা নিচিনা নিচিনা লাগিছে মই ধৰিবই পৰা নাই আৰু বিশ্বাস কৰা
এই বা দুটা তিনিটা বাজিলে আকৌ এতিয়া
সেইটোয়ে আজি দিনটো মই নাযাওক বুলি ভাবি আছো লাহে লাহে যাওক আজি দিনটো শেষ আৰু থাকি যাও অকমান কিন্তু যিটো তিব্ৰ বেগত গৈছে দিনটো মানে ধৰিবই পৰা নাই কি হৈছে মোৰ লগত এই সময় চাওঁ হে এইফালে বোলে এইটো একাউন্টতে দেখিছো
উম
আছিলো এই একাউন্নত একাউন্নতে হৈ থাকে আগত এক দুইটোলৈ সলনি হৈ যায় এতিয়া দুটা একাউন্ট ন যে আকৌ ঘপককে তিনটা একাউন্ট হৈ পৰিব গমপাইছা নে নাই
ৰাতিটো ৰাতিটো কেনেকে যাব চাবা আকৌ চকুতো মুজিবা ৰাতি পুৱাই যাব
আহ বেলি নুধুবিবলৈ আছে আজি
আজি বেলি নুধৰিব অলপ দে ওলাইে যাব
হা
আজি বেলি নুদুবিব ডাইৰেক্ট বাহে বাহে ওলাই আঠাতে
তাকে তাকে এই দাৱে অকণমান দেৰি লুকুৱাই থাব তাহতে দাহতটো গুচি যাব আকৌ পোহৰটো হৈ যাব
উম এইবিলাক ৰ'দ দিছে কিন্তু গৰম উঠিছে
আমাৰ এগালত ভীষণ ৰ'দ
আহ আহি গৈছে গৰম
বহুত ৰ'ত তোমাৰ এ হেৰি তুমি এতিয়া কেতিয়ালৈ আহিম বুলি ভাবিছাগে
মই ৰবা ভবাই নাই কেতিয়া যাওঁ ভাবি মানে কি ভবাই নাই কেতিয়া যাম যাম বুলি কৈ আছো কিন্তু কি হয় ভাবিয়ে পোৱা নাই মই তোমাৰ তাৰিখটো দিয়া নাই
তাকে ঠিকে আছে বাৰু
খেলি মেলি কৰিছে ন এইটো মাহ বুলি কৈছে মাহটো ক কোনটো মাহত কি তাৰিখে কৈ দিব লাগে এতিয়ালৈ মাহ বুলি কৈছে মাহটো পালেহি একোৱাই নাই কোনটো তাৰিখ
মই বন্ধা হৈ গৈ থেনি
পাওঁ কওঁ মানে কি যাব পাৰি মই যাওঁ বুলি কলে আজিয়ে গুছি যাব পাৰি বিনাকাৰনত গৈ পইচা এনে খৰচ হ'ব তাত থাকিলে
সেইটোতো এনেও হয় ইয়াত তোমাৰ দিনটোত নাই বুলি ক'লেও দুশ টকা কৰবাত খৰচ হ'বমি নিজে গম নাপাই আৰু আৰু যদি ক'তো ওলাই নাযোৱা তুমি কিবা এটা খেলিয়ে গোটেই পইচাটো যাই দিবা
ইয়াত ইয়াত মই দহ বিশ টকা এটা নাপাওৱে মানে কি নাযায়ে মোৰ দহ বিশছ
নাথাকিলেও মানে তুমি নাথাকিলেও জীয়াই থাকিব পাৰি তাত,
উম তাৰ নয়
এয়া তুমি নোৱাৰা যেও নাথাকিলেও অকমান নাথাকিলেও নোৱাৰা।
পঞ্চাশ টকাাত অলও খৰচ কৰিব লাগিব।
উ! আমাৰ গাটো পি পিয়াই থাকিব ম কৈছে নাই?
হেৰে কেনেকে খোজ কওঁ কেনেকে খোজ কওঁ
অ এই আজি পঞ্চাশ টকা খচ কাৰে নে এ ক এ কিবা এটা ল যওঁ ন পঞ্চাছ চটো ভয় পেলাই।
আজ ন পঞ্চাশ টকা এনৰ আহি হ'লেই খৰচ ক কৰা নাই কতো,
হা!
মনলৈ আহিব লাষ্টত এই আজি পঞ্চাশ টাকতো খৰচ কৰা নাই নহয় খৰচে কৰি দিব।
তাকে সেই চৰিত্ৰটো ভাল আগতে দ সেই লক্ষণটো ভাল। নাই - নাই সেই লক্ষণ বোলে যা থাকে সি লক্ষী বোলে। তাহলে উন্নতি বোলে ক জয় - জয় মই - মই বোলে গোটেই।
লক্ষী নে কুলক্ষী?
লক্ষী- লক্ষী - লক্ষী তাৰ বোলে গোটেই জয় যাই মই - মই।
কোনফালে - কোনফালে? খৰচৰ ফালে নে নে উন্নতিৰ দিশত
অ, তাকে মানে যিটো বেগত যাব। তেও উন্নতিৰ দিশত সমান দৰ বেগত ঘূৰি আহিব।
মই বোলো পটনৰ দিশত জয় যাম।
নাই - নাই যিমানটো দিশত উন্নতিৰ দিশে যাব। যিমানতটো বেগত তাতকে দুগুণ বেগৰ আগত পধোন্নদ দিখিয়ে যাব।
হু - হু, দুগুণ নত তিনি গুণ
অহ ',
তিনি গু দিখে
তাকে সেইটো আৰু অলপ মানে লাল পাতি নজলে লাল বাাতিও নুমাই যাব মানে ইমানেই বেগত আহিব তোৰ মানে লালবাটী নোমাই
লাল বাতিয়া নাইকিয় হৈ যাব মানে ইমানে স
অ, বাতিয়ে নোমাই থাকিব মানে জ্বলি থটকা বাতিটো। সে তেনেকুৱাই
বাকী হ'ল ন সচাইে কৰিছো তোমাৰ হেৰি হ'ল নাই সামৰিবোৰ চব
এ মই এটা বস্তু ভহুৱোৱা নাই বিশ্বাস কৰা। আনকি ৰুমাল এখন বহোৱা নাই।
কি কৰিলো ইমান দিন
মই ইমান দেৰি মই শুই উঠিলো বাৰটা বজাত তাৰপিছত সময়তো যিটো বেগত গৈছে মোক মতি আহ। গৈছে সময়।
এই চাগে মোবাইল মোবাইলটো চাও বুলি দহ মিনিট বহা।
হ এ মই কোৱা নাই জানো ভাত - ভাত ভাত খাই পেলাই উঠি পেলাই ভাত খাওঁ বুলি বহিছিলো এটা একা। অহ ',
হম।
এতিয়া ভাত খাই লৈ পেলাই এ চাইছো ভাতকাই ভতি পেলাই বোলে দুটাই কাৰন। অ, একাউন্নতে একাউন্ন যে আগত টো সলনিয় গুজি গৈছেনা।
টাইমতটো বহুত স্পীড যাব এতিয়া কাম বহুত আ হৈছে ন টাইম।
তাকে এতিয়া কি কোও। ন লেখকক মাতিছো ব অকমান ভৰাই মেলি দিবলৈ লাগি মেলি দিবলৈ।
লেখক আহিব কেতিয়া লেখক
লেখক আহিব সাতটা বজাৰ বা নটা বজা লৈকে দুঘন্টা থাকিবই। নবা বোলে তেও বাহিৰত হব লাগিব। নটা বজাৰ পিছত গলে গমাই জানে। তাকে এই পইচা পাতি যদি নাইকিয়া। ইমান দেৰি চলিবলে কষ্ট যে বনবাসত গুচি যোৱা পাই জানে।
হুম - হুম।
হেহ, বনবাসত গুচি যোৱা।
বনবাস যাব লাগিব বনবাসত
তিয়া দৰকাৰ নাই বনক পইচা পাতি দৰকাৰ নাই ফল মূল বিচাৰিবা খাবা চিকাৰ কৰিবা খাবা
খাব লাগে চিকাৰ কৰিব লাগে কিন্তু সংগীত লগত নাপাম নহয়
সেই নাই অকলে গ'লে আৰু কম খৰচ মানে কম খৰচতে হ'ব গম পাই যেনোই
তাৰকে পপ কি হব ইফালেও নব সিফালেও নব
তাকে ইফালে নহ'ব ইফালে নহ'ব যি হব হ'ব দেখা যাব সমমাইছানাই এবাৰ গৈছোৱা নি বাৰু তাৰ পিছত যদি দিশ টো আমি ভাল দেখুৱ আমিও ভাবিম কিবা এটা কাৰণ তুমি পদদৰ্শক হ'বা গম পাইছানে আৰু সেইটো লাগে মানুহক যেনেকে নেতাজী ভাগৰ আছিলে তেনেকে আছিলে কাৰোবা কাৰোবা
সেইটো হয় বৌ কৈ লাখে ভাল য তক
অঁ সেইফালেহে পোনাইছা নেকি
সেই পেলহে বনাইছো সেইটো দিশে যাওঁ নেকি সেইটো দিখে গমন কৰো নেকি
তাকে বোলে বনবাসত গ'লা গৈ লৈ পেলাই আহলে এতিয়া জুই চুৰিবলৈ বোলে শিলুটি দুটা পালে বলে কি কুটিয় বলে এ জুই জুই নজলে বোলে খুটি তালে বজাইছে
বনবাসত বেছি মানে বনবাসত বেছি মানে তোমাৰ জীৱ জন্তু থাকেতো বাঘ সিংহ
তাকে
অনিষ্ট কৰিব নহয়
হে বনব খাললে তুমি আক কাপোৰ কানি পিন্ধি নাাবা আগতে গছপাত চছপাত ো বাৰু পিন্ধিব নালাগে গছপাত ললি যাব সেই কুকুৰ এটা মাৰি তাৰ ছালটো পিন্ধ লো আক মানে নাই কিন্তু পাগজাল কিবা কিবি পিন্ধিব নালাগে কুকুৰাাাল ধৰিবা ধৰি লৈ চলিয়াই দিবা তাৰ চউালটো পিন্ধিলে বোলোই তাইক বনাবা
দায়ক বনো বা
আমাক লগ কৰি যাব পাৰে বা সেই সেইটো আমাৰ এইফালেে যাবা গম পাইছ নাই আমাৰ এইফালে তোমাৰ এই বাহাফালে গৈ যাবা
উম পাৰেি
উ ভালো ন নাই একদম পইচা পাতি কোনো অভাৱেই নাই মানে য'ত পইচা পাতিে দৰকাৰ নাই তাত অভাৱেই নাই তুমি এটকা লৈ গ'লে এটকা খ বি নো সেইটোে একোি কা হ' কমে তোমাৰ কাৰণে টকাটো
সময়ত
অ মানে সময়ত নহয় মানে তুমি এতিয়া যেনিবা বনলৈ গুচি গ'লা বনত গ'লে যেনিবা তোমাৰ এটকাও নাই মানে এটকা এটা লৈ গৈছা অকল তাত তোমাৰ এটকাাতো কোনো প্ৰয়োজন নাই নে সেই এটকা টো খৰচ কৰিলে তুম জগা বিচাৰ চ নাপাবা সেইটো তোমাৰ এক কোটি টকা নিচিনাই হ'ব
সেইটো মানে কি ভৱিষ্যতলৈলে সাজি থব পৰা হ'ব
আগে পাৰা বোলে তুমি বনবা ঘূৰি অহালে অহালে বোলে এটকা বন্ধই হৈ গ'ল এঁটকি বোলে বন্ধ কৰিলে অসম চৰাাই
পইচাই নাছিলোঁ আৰু চব ডিজিটেল হৈ গ'ল
উ হ হ বিৰা দেৰি হ'ল
অতিীতেই হ
অহ
অতি দেৰি হ'ব তেতিয়াহ'লে
তাকে সেইটোয়ে ভালো বাকী হেৰি এইটো কি বুলি কয় তোমাৰ এই ভাত কিহ খালা
বা তোমাৰ মাংস আছিলে
কি মাংস
মাংস এ তোমাৰ কালি কি খাইছিলো লোকেল আছিলা মানে মুৰ্গী মুৰ্গী উম
অ মই তাইক্ মই চিধা কৈয়ে দিছো নাই মই জানো ন মই
এ মানে কালি কালি তোমাৰ গোটাকে আনিছিলা আহত মানে এ গোটেইখিনি বনা বনোৱা নাছিলে অলপ মানে ভাজি থৈ দিছিলে এতিয়া আজি চব্জি আকৌ বনাইছে
অ
ইমাহৰ মানে ইমাহৰ পৰা ব ন নষ্ট হ'ব ন বেয়া হৈ যায় গৰম দিন যে
তাকে আজি ঘৰ দিশে প্ৰস্থান কৰিম বুলি ভাবিছ নি
আজি ঘৰৰ দিশে গ্ৰমন কৰিম ভাবিছো কাইলৈ এটা জেগাত ভ্ৰমণ কৰিম বুলি ভাবিছো অলপ
অ অঁ সেইকাৰণে ঘৰৰ দিশে প্ৰস্থান কৰিবা সেই উদ্দেশ্য
ঠিক নে যাব পোৱা নাযাব পোৱা মানে
তাকে অ ককাহঁতৰ বলে অহা যোৱা কিহত তহাঁতৰ খোজ কাঢ়ি নে কিি
সেই নহয়
কিৃহত
কেতিয়াবা তোমাৰ বাহন বাহন লৈ আহো কেতিয়াবা লগৰ লগত গুচি তেওঁ কেতিয়াবা লগৰ এটা আছে শিীত হৈ যায় কেতিয়াবা লৈ যায়
আহহ
অভাম নাই মানে জাত তলত গুচি যাওঁ
কিমান দূ দুই কিলোমিটাৰমানান হ মানে বেছি নি
বছিও
অ ঠিকে আছে
এতিয়া এ এজনক কৈছো কাইলে যাৰ লগত যাম তেখেতক কৈছো মোৰ বোলোজি ঘৰত থৈ আহিব তেতিয়া কেলে যাব নহলে যাব নোৱাৰিম একোছ হ'ব মই ঘৰত থৈম উম
ঠিকে আছে বেয়া হোৱা নাই বাকী আজিকালি পাৰ্থনাখা মানে ধূপ চুপ জ্বলোৱাই নাই আজিকালি
নাই নাই জ্বলোৱা নাই এই ওলাইে যোৱা নাই একদিন
আাকে ধূপ নজ্বলা দিন হ'ল মানে
দিন হ'ল দিন মানে সন্্য স্য ফোন কৰিছিলো তোমাক
অ
সেইদিনাখনে আহ অলপমান আহ ইমানলৈ বহি আছিলো
অ
সেয়া তাতে তাতে জ্বলাইিল স য'তেই মানে ভক্তিটো অন্তৰত থাকিলে হ'ল অন্তৰ পৰা ভক্তি কৰিলে হ'ল
অ ভক্তিটো সনেকুৱা মানে নাই ভক্তিটো আজল ভক্তিয়ে শক্তি কমাইছা ভক্তিটো আছে ল বস্তু ভক্তি থাকিলে কাম কৰিব পাৰিবা নহলে
নিদিচ জেগা নাই?
আহ,